অ' এইটো
হয়। অ' ভালে। আপোনাৰ ভাল?
অ' ভাল - ভাল।
অ' কি কৰি আছ ছে?
মই এতিয়া বৰ্তমান- এ আছোঁ, আজৰি-পিজৰি হৈ পেলাই অকমান বহিছোঁ।
অ'-অ'। মই ভাত-পানী বনালোঁ। খোৱা হোৱাই নাই, খাম আৰু।
অ' তাকে। গৰমটো- বৰষুণটো পৰিলে, এতিয়া ৰ'দ দিছে, ন'?
অ', বৰষুণ মানে এতিয়া পুৰা হপনি মাৰি আছ
উম, তাকে। গৰম - গৰম, উম।
বৰষুণ পৰি উঠিলে মানে বহুত গৰম লাগে। অ' আজি পৰা আকৌ সাথৰ
সাতৰ চোৱা অ' তাকে মানে ন তোমালোকৰ ফালে অ' আমাৰ ফালেও মানে হেৰি। শাক পাচলিবোৰ ছিগি কৰি আজৰি হ'লা নে নাই।
অ' চিঙি কৰি থৈছো পাণ তামোল বিশেষকে।
অ' তাকে লাগতিয়াল আগৰ শাক পাচলিবোৰ চাবাচোন ভেন্দি হওক লেচেৰামাহ হওক পতক পতকে বুঢ়া হৈ যায়।
অ' গছত থাকিলে আৰু চিঙি থলেও বুঢ়া হৈ যায় হয়নে লগতে।
বুহা হৈ যায় তাকে আমাৰ সেই আমাৰ আকৌ খেতি কৰিছে নহয় এইবিলাক শাক পাচলি খেতি আমাৰ ঘৰতে। কৰে যে। তাৰ পিছত সেই কিনি পেলাই। মানে বিক্ৰী কৰিলে অলপমান কিনি পেলাই খাব লগা নহয় মানে আমাৰ তাৰপিছত আলু আকৌ অলপ অলপ থৈ দিছে আৰু ঘৰত এইকেইদিন খাব কাৰণে।
তাকে আমাৰো এয়া কিবা কিবি আছে যেনিবা ঘৰৰে অ অ ছিগি কৰি ৰখা গৈছে আৰু। ক এইকেইদিন মানে লাৰা নাযাব যে! উ আমাৰ এতিয়া আগৰ পৰা এইবিলাক এতিয়া চলি আছে হয়!
চলিয়ে অ এ মানিবলগীয়া আকৌ যত নেকি ভগৱান এতিয়া আমাৰ কামাখ্যা মন্দিৰত ন কেনেকুৱা আৰু দৰ্শন কৰিবলৈ কিমান দূৰত দুৰৈৰ পৰা মানুহ আহে সাধু সন্যাসী গোটেই মানুহখিনি ন এতিয়াতো মোবাইলত টিভিত চব ওলাই আছে একদম কেনেকে মানুহবোৰ আহিছে ন ইমান দূৰৰ পৰা আহে মই এনেকুৱাকে মেলাত যোৱা নাই মেলাত যোৱা নাই এনেই কিন্তু গৈছো।
আগতেই গৈছিলো অ'
অ বৰ ভিৰ হয় বোলে!
অ ভিৰ হয়। বহুত ভিৰ আমাৰ মানে অসম মানুহতকে বাহিৰৰ মানুহবোৰ হে বেছি।
বাহিৰৰ মানুহ বেছি আহে। উম, উম। বাহিৰৰ, মানে, আমাৰ ইয়াত তে যোগী সন্ন্যাসী এইখিনি বা সাধকবিলাকতো বাহিৰত তাতে থাকে, ন?
অ', নহয়। মানে, চোৱা, মানুহবোৰ
অ'।
চোৱা, মানুহবোৰ যে, আমাৰ মানুহবোৰ ইমান নাযায়েই এই বাহিৰৰ ইউ পি, বিহাৰৰ মানুহবোৰ বহুত আহে
তাকেতো তেওঁলোকে, মানে, কিবা এটা, চাগে, পাইছে এতিয়া, ইমান, ইমান, ইমান, হেৰি, মুনি-সন্ন্যাসী, হয়নে? তেনেকুৱা সাধক বিলাকখিনি যে আহে, তেখেত লোকেতো চাগে, কিমান, এ, চাগে, সাধনা কৰি কিবা নহয়, কিবা পাইছে, চাগে। সেইকাৰণেহে বিশ্বাস কৰে, তাকেতো। অ', ভয়-ভয়ও লাগে, ন? মোৰ আকৌ, হেৰি, এনেকুৱা দিনত যাবলৈ ভয় লাগে। কিয়, এই পতকেই গুচি যাম কাৰোবাৰ শুই কৰি থাকিব। ভৰি চৰি লাগিব ভিৰৰ দিন, হয়নে? ক'ৰবাত, মানে, তেনেকুৱা ভাৱ এটা আহে। আকৌ, ক'ৰবাত চা-তা গচকি কৰি গৈ গুচি যাম। কিবা দুখ-চুখ ধৰিব, এনেকুৱা ভাৱ এটা টা আহে, এনেকুৱা যোকান যাব মন নাযায়
ভয়ো লাগে। অ', মই গৈছোঁ, যেনিবা। মই এবাৰে গৈ কিন্তু ভাল লাগে গৈ
মই এনে, হেৰি, হেৰিত দৰ্শন কৰিবলৈ যোৱা নাই। এনেই গৈছোঁ
অ', মই আকৌ এনেহে যোৱা নাই। এনেহে যাব লাগে। যাবলৈ মন আছে, মানে এনেকুৱাত গ'লে, দেখা নাপায় যে
অ', অ'। এনেই গ'লে, এনেই গ'লে, ভিতৰৰ দৰ্শন কৰিব পাৰি যে। ভাল লাগে। ভিতৰতো বহুত ভিৰ। এ, এনেই গ'লেও, ভিৰ হয়। ৰাতিপুৱা আমি ছটা বজাত গৈছোঁ। অ', ছটা বজাত আমি কৈছোঁ, নহয়। ঘৰৰ পৰা, আঠটা-চাৰে আঠটা মানত পালোঁ গৈ সেই চাৰে আঠটাৰ পৰা দুটা বজালৈ, আমি লাইনে লৈছোঁ। ইমান ভিৰ অ', আৰু এটা কথা তাত ভাল। তাত, মানে, লাইন, থিয় হৈ থাকিব নালাগে বহিবলৈ সুবিধা কৰি দিছে। তাতে, মানে, বহি-বহি মানুহ, মানে, তেনেকে-তেনেকে গৈ থাকে আৰু অ এইখিনি পাই সেইখিনিলে আগুৱাই গল সেইখিনি পাই সেইখিনিলে অ সেইটো কাৰণে ভাল আৰু মানে কি হয় মেলাত একে ত গাড়ী চাড়ী বিলাক আমি গলেও এতিয়া তলতে থাক কিব ওপৰলে আমি উঠিব লাগিব কিন্তু, অঁ। কিন্তু হেৰি এনেই দৰ্শন কৰিবলৈ গ'লে গাড়ী অকণমান ওপৰলে আগুৱাই লৈ যাব পৰা যায়।
অ অ এনে মই আকৌ যাওঁতে ট্ৰেইনতহে গৈছো, ট্ৰেইনত গৈছো আৰু এই মেলা ছিজনত আকৌ গাড়ীবোৰে মানুহবোৰ নি থাকে নহয়।
নি থাকে নি থাকে অঁ, নহয় হলেও উপৰলে খোজ উঠিব লাগে নহয় যথেষ্ট খিনি, অ সেই সেইখিনি মানে নেলাগে আমি যৰ মানে এনেই যে গৈছো তেতিয়া ইমান খিনি খোজ কাঢ়িব নালাগে।
অ অ এনে কিন্ত কিন্তু খোজ কাঢ়িব লাগে বহুত খোজ কাঢ়িব লাগে। আৰু মানে মেলাত এটি এতিয়া মানুহ কিমান ভালো লাগে আকৌ গৈ, ভালো লাগে গৈ আহ ভাগৰ লাগে যদিও ইমান এটা অনুভৱ নহয় আৰু অ।
ৰ্শন কৰিম বুলি ভাবিলে এই মেলাত নহয়, এনেই যাব লাগে। উম, মেলাত আৰু মানে কেনেকুৱা ভিৰ হয়, উম। পৰহিলে খুলিব নেকি আজি লগালে? নে পঁচিশ তাৰিখে? পঁচিশ তাৰিখে খুলিব, উম। নহয়, পঁচিশ তাৰিখে খুলিব। পঁচিশ তাৰিখে খুলিব বুলি শুনি আছোঁ।
অ' - অ'। এ- এনেকুৱাত খোলা দিনা যে, সেইদিনাচোন আৰু কিবা হব।
আৰু কিবা মানে, অ'।
এনেকুৱাত টো অসম্ভৱে আৰু, গৈয়ে দে খা চোৱা
এতিয়া আমি ইমান ওচৰতে আছ ন', আমি এতিয়া ইমানখিনি ঢাপলি মেলি পেলাই যোৱা নাই বাই বাহিৰৰ মানুহবিলাক ইমান ঢাপলি মেলি আহিছে। কিবা নহয়, নিশ্চয় কিবা এটা মহৎ
আৰু ইমান মানে বয়সস্থ মানুহবোৰো আহে। মই দেখিছোঁ নহয়, ডেকা মা
ত' টিভিত দি আছে আহ, এই মুকেশ আম্বানী পুতেক -মুকেশ আম্বানী পুতেকে আহিয়ে থাকে দেখোন তেওঁলোকতো একেবাৰে ভাৰতৰ ভিতৰত ধুনী মানুহ দেখোন। তেওঁলোক
অ, বাহিৰৰ মানুহবোৰ আহে কিবা আৰু তেওঁলোকে কিবা নত নতুন কিবা এটা কৰিব লগা হ'লে আহে।
আহে উম, আহে-আহে আন-আন নালাগে আমাৰচোন চি এম চায়ে চোন একেবাৰে কামাখ্যা মা - কামাখ্যা মা
উম, গৈ থাকে নতুন কিবা এটা আৰম্ভ কৰা আগত যায়েই আৰু।
শক্তিত। বিছ বুলি ন?
অ, এনে শক্তি পীঠ
মানে কাম এটা কৰিলে শক অতি উদ্যম গোটেই বচ তে ভগৱানৰ ওচৰত সেইকাৰণে সাধনা কৰি অ, সাধনা কৰি পেলাই মানে তেনেকে
তেনেকে আগবাঢ়ে আৰু
আ আৰু তাতে কি হয় জানা? মানে মই এটা কথা এইটোৱে বিশ্বাস কৰোঁ মানে যি মানুহে আধ্যত আমিক বস্তুটো মনত ভাবি পেলাই আগুৱাই যায়। সেই মানুহখিনি কিন্ত তো কে মানে খেলি মেলি নহয়, উম।
এই বিশ্বাসে মিলয় হৰি বুলি এনেকুৱাই নে উম, বিশ্বাসটোৱেই আৰু দে মেইন
তাকে কালি হেৰি কৰি গোটত আছা নহ
অহ' আছোঁ। অহ' ব্যায়াম কৰিলোঁ গৈ। হে হে এহ ব্যয়াম কৰিলোঁ গৈ কালি অ' ৰুলো গছ পুলিও ৰুলোঁ। ফটো উঠি দি।
শুই উঠি দিলা অ অ।
ব্যয়াম কৰিবলৈ কালি যাবলৈ চাৰে চাৰিটাতে উঠি কাম চাম কৰি এ ছয়তাতে গৈছোঁ।
অ' তাকে এতিয়া হেৰি যে কি বুলি কয়, আকৌ এখন কাগজ দিছে নহয় কিবা পি এম জে জে বুলি। ইঞ্চুৰেঞ্চ খুলিব লাগে যে, গম পোৱা নাই নেকি। অ' সেইখন দিছে, আমাৰ ফালে দিলে। হেইখন হেৰি এই ইন্ মানে প্ৰত্যেকে গৰাকী গোটৰ সদস্যাই ইঞ্চুৰেঞ্চ থাকিব লাগিব যে অ', পি এম জে জে বুলি। বেছি নহয় বছৰত চাৰিশ কিমান টকা এটা কাটিব আৰু
অ', আমাৰচোন একাউন্টত এ তেনেকুৱা ইঞ্চুৰেঞ্চ আছেই, আমাক কাটেইচোন।
অ' কাটে যে তোমাৰ কৰাই আছে। তেতিয়াহ'লে তোমাক
আমাৰ চোন বছৰি কাটেই মোৰ একাউণ্টৰ পৰা।
অ' তেতিয়াহ'লে তোমাৰ কৰা আছে তুমি সেইটো কৰিব নালাগে দিয়া নকৰা খিনিৰ কাৰণে এতিয়া আকৌ আহিছে। এইটো আগতে এবাৰ কৰিবলৈ দিছিলে নহয়।
নাই নাই তেনেকে কৰা মনত নাই। কিন্তু আমি যেতিয়া একাউণ্ট খলোতে ফৰ্ম বিলাক যে ফিলাপ কৰো তেতিয়াতো সেইবিলাক ইঞ্চুৰেঞ্চত টিক চীণ মাৰা যায়ে
তোমা তোমাৰ তেনেকুৱা বস্তু নহয়। তু তুমি যদি ইঞ্চুৰেঞ্চৰ কাৰণে তেতিয়াই এস্কট্ৰাকে নহয় এস্কট্ৰাকে নহয় তুমি যদি তেতি
অ' তেতিয়াই, তেতিয়াপাই আমাৰ নতুন পায়ে অ' পাছবুক খলোতেইটো কৰা আছে।
অ' তেতিয়াহ'লে তোমাৰ কৰা আছে চবেই নক কৰে নহয়।
এই এইবাৰ আকৌ এই নতুন হেৰিত এপ মে, এপ্ৰিল মেতহে এইবিলাক কাটেই হয়। এইবাৰ
কাটে অ', কাটিছে ন'। অ', কাটিছে যদি তোমাৰ কৰা আছে দিয়া, তুমি নকৰিলেও হ'ব। বাকীখিনিয়ে কৰিলেই হ'ল। খালি সেইটো তুমি যে কৰিছা ধৰা কৰাটোত হেৰি কৰিব লাগিব তোমাৰ এই ফাৰ্মখনত সেই তোমাৰ একাউণ্ট নম্বৰ আৰু আই নম্বৰটো দিব লাগিব আৰু অ' এই আই ডি নম্বৰটো হেৰিটো দিব, উলাই আছে অ'। আই ডি নম্বৰটো কোনটো জানা, এইযে আমাৰ দহ হাজা টকা পাওতে যে আমালে চিঠি এখন আহিছিল ছিল, এই চিঠি খনৰ ওপৰত যে আই ডি এনেকে হেৰি এটা আছে সেটো দিব লাগিব। অ' সেইখন লাগিবই পচিশ হাজাৰ প পালে আকৌ সেইখনো লাগিব নহয়। সেইখন ভালকে থৈ দিবা, বিচাৰি পেলাই এতিয়া। অ' আমি সেই গছ পুলি ৰুৱা তোমালোকে ক'ত নম্বৰ ভৰাব লগা হোৱা নাই জানো?
হেৰিনা ক'ড নাম্বাৰ আকৌ হেৰিয়ে ভৰাইছে চি আৰ পি যে থাকে যে।
অ তাকেটো তোমালোকৰ হেৰি চি আই পিয়ে ভৰাইছে বাৰু কিন্তু ক'ড ক'ড নম্বৰটো হেৰি ধৰা সেই চিঠিখনত অহা ক'ড নম্বৰটোহে ভৰাব ব লগীয়া হৈছে।
অ', আমাক বিচৰা নাই ন তেওঁ মোবাইলৰ পৰাহে লৈছে লৈ ভৰাইছে তেওঁৰ তাত আছে চাগে।
অ' তেওঁ তাত আছে চাগে তেওঁ চাগে থৈ দিছে কিন্তু সেইখন তুমি থৈ দিবা মানে লাগা হ'লে আই ডি নম্বৰ
আছে চাগে বিচাৰিবহে লাগিব, বিচাৰি থব লাগিব সময় মিলিলে মনত পৰোতে অ আকৌ বিচাৰিলে নহলে মাথা গৰম হৈ যাব।
অ, তাকে বিচাৰিলে মানে এই এইটো-এইটো কাৰণে এতিয়া আমাক দিলেই নহয় যদি তোমালোকৰ ফালে সেইফালে যায়। তোমাৰ এটা আছে ইঞ্চুৰেঞ্চটো কৰিব নালাগে, কিন্তু তুমিতো আইডি নাম্বাৰ টো দিবই লাগিব। সেই আইডি নম্বৰ তেওঁৰ আকৌ তাতেহে আছে। এ ওপৰত এ, অ'। নাম চাম যে লিখা হৈ আহিছিলে যে আমাৰ নামত ধুনীয়াকে যে এড্ৰেছটো ধুনীয়াকে লিখা হৈ আহিছিলে যে অ' সেইখিনিতে আইডি নম্বৰটো আছে, অ'। বাৰু ঠিক আছে দিয়া তুমি বিচাৰিকৈ অ', অ' ঠিক আছে কৰিবা অ', অ' ঠিক আছে দিয়া অ', অ'।